হেল্ল',।
কি কৰিছে?
এ', কি কৰিবাচোন, বহি আছোঁ এনে।
ভাত খালে? মই আজি ৰাস্তাত ঘূৰিব আহিছোঁ।
হয় নেকি, অ', আমাৰ খোৱা-বোৱা হৈ গ'ল, আমি সোনকালে খাওঁ যে।
মই ভাত-পানী আজি বনোৱাই নাই।
অ', ইমান দেৰি?
উম', আজি দেৰিকে বনাইছোঁ।
অ', কি বনাবা এতিয়া?
ল'ৰাটোক মাছ আনিব পঠাইছোঁ আহাই নাই, কি আনে বা।
হয় নেকি।
হয়।
অ', -অ',। মই অকণ হেৰি অ', দালি বনালে।
হয়।
তাৰ পিছত লেচাৰি মাহ ভাজিলোঁ।
হয়।
তাৰপিছত আৰু কণী এটা, উম', এটাই বইল কৰি লোৱা। ছোৱালীজনী হতি বগাই খালোঁ, মানুহজনে আজি ভাত নাখাওঁ বুলি কৈছে যে।
হয়।
সেইটো কাৰণে নবনালোৱে।
অহ',।
দুপৰীয়াৰ আৰু ভাত আছিলেই।
হয়।
দালি চালি আৰু দুপৰীয়াই আছিল মানে এতিয়া খাই আহিলোঁ নহয় দুপৰীয়া মানে। ভোক লাগি আছিল যে।
হয়-হয়।
সেইটোকাৰণে খাই দিলোঁ।
অ' এতিয়া আহিলে ভাত - এ মাছ আনিব ল'ৰাটো মাছ আনিব গৈছে।
হয় নেকি
মাছ বনাম আৰু সুদা ভাত কিটা বনাই থৈ দিছো গেছতে বনাইছো আৰু।
হয় নেকি অ' অ গেছ চিলিণ্ডাৰ - গেছত যে বনাই আছ গেছ চিলিণ্ডাৰ কি হেৰি অসুবিধা হোৱা নাই নেকি?
অসুবিধা হৈছে এতিয়া কি কৰিবা আও অসুবিধা হলেও - তো আনিবই লাগিব
আমাৰ ইয়াত মানে গেছৰ বহুত অসুবিধা হৈছে দিয়া।
উম চবতে অসুবিধা হয়।
অ আগতে মানে বুক নকৰিলেও পাওঁ। এতিয়া বুক কৰিব লাগে এতিয়া মানে আমি বহুত দিন হ'ল বুক কৰাই নাই।
হয় - হয়।
নকৰা কাৰণে এতিয়া মানে হেৰী এতিয়া এনে ধৰি ল আগতে - বেলেগতো পাও বেলেগৰ পৰা কিনি আনো আও বহী খন বিচাৰি নাহো আৰু এতিয়া কি জানা - অ' এতিয়া বহীখন নহলে নহয় তাত বোলে বুক কৰিব লাগে। কে আই চি কৰিব লাগে তেতিয়া আকৌ ডি এ চি নম্বৰ আহিব হেই ডি এ চি নম্বৰ হলে -
আগতে আকৌ ভাল ঘৰত মোবাইলতে - কৰিব পাৰি এতিয়া আকৌ জেগাত যাই হোৱাটছএপত বুক কৰে।
হয় নেকি? মই কৰি মই কৰা নাই বাৰু আমাৰ মাহঁত - তৰ সিদিনা গৈছিল এতিয়া মাহঁতৰ কৰি আনিছে বাৰু।
হয় - হয়।
আৰু এদিন - এদিন নহয় তিনদিন কে গৈছে পাঁচশ পাঁচশ টকা ভাড়া গৈছে তাৰ পাছত এট - টা গেছত যদি পাঁচশ পাঁচশ টকা ভাড়াই যায় পোন্ধৰ তিনদিন গ'লে পোন্ধৰশ হয়।
হয়।
তাৰপিছত আকৌ হেৰি গেছটো লৈছে এহেজাৰ বিছ - টকা নে ত্ৰিশ টকা এতিয়া তাতে তিনি হাজাৰ পৰি যায় দেচোন আৰু কিবা এটা খাবও লাগে। এফালে ওলাই গ'লে আকৌ পতককে নহয়।
হয় মোৰ জেনিবা ওচৰতে। মই ইমান দূৰ পে যাব নালাগে কোৱাৰীতে মই‌ কৰোঁ। হেয়া কি কয় অ মই এহেজাৰ দছ টকা দি বুক কৰিছিলো। হোৱাটছআপত বুক কৰিছোঁ ইয়াত মই বুক কৰি আছোঁ বুকটো হোৱা নাই পাছত এতিয়া অফিচ - ছত গৈছো অফিছত সুধিছো সুধিছো আও অফিছ
বুক কৰাৰ লগে লগেই দিছে নে?
অ' লগতে দিছে।
অ' নহ'লে তুমি চিনি পোৱা যদি মোকো এদিন লৈ যাবাচোন।
হ'ব আপোনাৰ বুকটো লৈ আহিব মই ইয়াত -
এতিয়া বোলে হেৰি বেলেগ বেলেগ - অ' বেলেগ বেলেগত বোলে বহীসোপা বদলি কৰি কৰি দিছে। এতিয়া নেজানো আৰু ক'ত ক'ত বা বদলি কৰি দিছে আমি এতিয়া তোমালোকৰ লগত পৰো নে নপৰো। এতিয়া গ'লেহে গম পাম হয়নে -
হয় - হয় - হয় এতিয়া বহুত দূৰ দূৰ জেগাত পৰিছে কিছুমান মোৰ যেনিবা - জেগাতে পৰি আছে এতিয়া মই এতিয়া দূ যাব নালাগে।
আমাৰ ওচৰৰে মানুহৰ এঘৰ আমাৰ নাই হেৰি হোৱা আইতাহঁতৰ ঘৰৰ ওচৰত পৰিছে আমাৰ আইতাহঁতৰ ঘৰ বহুত দূৰ দুঘন্টা বাট এতিয়া তাত যদি দুঘন্টা বাট যাব লাগা হয় ভাড়াটোতো বহুত লাগিব
হয়
উম এতিয়া পাঁচশ টকা একোয়ে নহব এতিয়া মানুহৰ ঘৰত তত এতিয়া যাম যেতিয়া আইতাহঁতৰ ওচৰৰ পাই যাম আহিম যেতিয়া তেতিয়া আইতাহঁতৰ ঘত টো খাই বৈ আহিম এতিয়া এঘৰ মানুহৰ ঘৰত গ'লেতোনো এটা বিস্কুটৰ পেকেট নিব লাগিব বা মিঠাই চিঠাই লৈহে যাব লাগিব। হয় এতিয়া একো এটা নোহোৱাকেতো যাব নোৱায়ে সেইপিনেও টকা খৰচ গেছতো খৰচ আকৌ গেছত বোলে কে আই চি কৰিলে কি জানে মাহঁতৰ বোলে কে আই চি কৰিছে দুশ টকাকে লৈছে তাৰ পিছত দিয়ে পাইপ এডাল দিয়ে আৰু এ পাইপৰ কি বুলি কয় নহয় পাইপৰ ওচৰত যে মুখখন যে মাৰে সেইটো কি বুলি কয় জানো সেয়া আতা দিছে বোলে অহ ৰেগুলেটাৰ অহ
হয়
এতিয়া নাজানো আও কি নাম কয় এইবিলাক বুজিও নাপাও
হয়
এ সে সেইটো দিছে বোলে দুশ টকা লৈছে
হয়
ইমান দূৰ বাট সেয়া মামাহঁতৰ ঘৰত গৈছিলো সেইটো তাতো ধৰি ল হেৰি সেনেকুৱাই বোলে সিহঁতও গেছ বহুত দিগদাৰী। এতিয়া মানে কি বুক কৰিলো সে আইতা আমাৰ মাহঁতৰ মানে দুটাহে মানুহ যে
হয় হয়
ইমান গেছ নালাগে এটা চিলিণ্ডাৰ খালী হৈ ভ ভৰ্তি হৈয়ে আছে আকৌ মানে বুকৰ সময় হ'ল যে এতিয়া যদি তুমি হেৰি কৰা যদি তুমি হেৰি কৰা অ ৰাম গেছ লাগে তোমাক
হয়
উম তেতিয়াহ'লে ক কবাচোন সেইটো গেছ চিলিণ্ডাৰটো মানে বিকি কৰি দিম
হ'ব হ'ব মোক এতিয়া গেছটো মানে মোৰ বুকিংটো আছেই এতিয়া মোৰ এতিয়া বুকিং কৰাই নাই যিতি মোৰ অসুবিধা হয়
তোমালোকৰ গাঁৱত কাৰবাক লাগে তেতিয়া ক'বা ধৰি ল চিলিণ্ডাৰ এটা ষ্টক আছে মানুহ এঘৰত বেছিব এতিয়া ধৰি লওক তিনি হাজাৰ পৰি যায় দিয়াচোন এনে পইত্ৰিচশ বোলে বেলেগত। আমাৰ এশ দুশ টকা এটা বেছিকে দিব আৰু ইমান মানুহক ইমান ল'ব নোৱাৰা নহয় হয় আনি দি অ আনি দিয়া বেচ মানে এশ দুশ কিবা এটা বেছি দিব আও।
হয় হয়, এতিয়া বেলেগৰ বেলেগৰ পঁচিছশ তিনি হাজাৰ টকাত গেছ ন নেপায়েই বিচাৰিলে নেপায় বোলে।
অহ নেপায়।
এতিয়া আমাৰ বুক কৰিলে তে বহুত কম দামতে পোৱা গৈছে। তে এহেজাৰ দহ টকাত পোৱা গৈছে যদি কিমান পঁচিশ পঁচিছশ ক'ত আৰু এহেজাৰ দহ টকা কৰা আমিতো বহুত সুবিধাই পাইছোঁ
হয় এতিয়া আমাৰ হেৰি গেছটো বহুত দূৰত যে সেইটো কাৰণে দামটো বেছি পৰি যায়
আপুনি ট্ৰেন্ঞ্চফাৰ কৰি লৈ আহিব তাৰপৰা
তাৰ পৰা নিদিয়ে বহুত চেষ্টা চেষ্টা কৰিছো মই গৈছিলো মাহঁতৰ গেছটোৰ লগত আনিবৰ কাৰণে কৈছিলো সেই সিহঁতে কৈছে নোৱাৰে পুৰা একদম দাম বহুত যাব দূৰত যাব লাগিব অমুকত তমুকত যাব লাগিব এইবিলাক কৈ আছে মই বোলো আমি যিটো তাৰ পৰা আগতে আনিছিলো সি কৈছে আকৌ আপোনালোকে ট্ৰেন্ঞ্চফাৰ দিলে উ তেতিয়া ধৰি লও পাৰিব তাতে ল'ব পাৰিম আমাৰ দৰ্জা‌ মুখতে দি যায় এয়া বুঢ়া মানুহ কেনেকে ইমান দূৰ বাট নিব আহিব এতিয়া নোৱাই নহয় ইমান দূৰ বাট নিবৰ কাৰণে আপোনালোকে বদলি কৰি দিয়ক এতিয়া নিদিয়ে এতিয়া নিদিলে নো কি
কি কৰিব সেইটোৱে নিজৰ নিজৰ হাঠিয়াৰ নিজৰো কামো নহয় অ' এতিয়া লোকে কৰি দিয়া কাম যেতিয়া আৰু এতিয়া আপুনি আগতেটো শুনকচোন আগতেতো এইবিলাক চিষ্টেম নাই এতিয়া নতুন নতুন চিষ্টেম এতিয়াহে বদলিছে এতিয়া তেও আপুনি এতিয়া তেও চেষ্টা কৰি ছোৱা আৰু যেতিয়া পাই যোৱাটো পালাই তেনেহ'লে মোৰো যোগাযোগ আছে মই ল'ৰাটোৰ লগত কথা পাতিম যদি ট্ৰেন্ঞ্চফাৰ কৰিব পাৰে
বৰ্তমান নহয় তোমাৰ ঠাইত ফোনৰ নম্বৰ আছে
আছে আছে
অ' আছে যদি তুমি দিবাচোন হেৰি হোৱাটছএপতে তেতিয়া মই মানে কি কথা পাতি ল'ম অ' যদি হয় তেতিয়া হ'লে আধাৰ কাৰ্ডৰ নম্বৰটো হ'লে সিহঁতে চাই দিব পাৰে তেতিয়া আধাৰ কাৰ্ডৰ নম্বাৰটো দি দিম যদি চাই দিয়ে যদি তুমি জৰ পৰা অনা ত'ত হেৰি থাকে মোৰ নাম তেতিয়াহ'লেহে যাম এনে বেকাৰ পইচা ভৰি লাভ নাই তোমালোকৰ ঘৰৰ পৰা হে ওচৰ আমাৰ ঘৰৰ পৰাতো বহুত দূৰ হ'ব হয় এতিয়া ভাড়া সবা এনেই এনে ভৰি যাব লাগে এতিয়া মাহতৰ এনেই এনে উম তিন দিন কে গৈছে তথাপিও হোৱা নাই তাৰ পিছত তিনদিনৰ মূৰতহে হৈছে এতিয়া আকৌ মোৰ সেনেকুৱা যদি হয় পইচা সোপা এনেই যাই থাকে না এতিয়া যদি এ এটা গেছতে তিনি চাৰি হাজাৰ পৰি যায় বেচিব লগা হ'লে কোনোবাই জানো হেৰি কৰিব দিব জানো ইমান দাম নিদিয়ে নহয়
আজিকালি মানুহ দহ টকা পাঁচ টকা বিচাৰিলে পোৱা নাযায় আৰু ইমান পইচা দি ক'ব নালাগে চৌকাতে পুৰো আৰু গেছ
অ চৌকাতে চৌকাতে পুৰ এ আমিও চৌকাত জুই ধৰিব এ টান পাও দিয়া একদম বহুত এতিয়া আৰু গছ এডাল কিনিলোৱে যেনিবা গছ এডাল কিনি এহেজাৰ টকা দি কিনিম তাৰ পিছত আকৌ আমাৰ ইয়াত খৰি ফালা মানুহো পোৱা নাযায় আৰু যদিও এটা পোৱা যায় ছশ টকা লাগে এতিয়া মানুহজনক দহটা বজাত ভাত চাহ খুৱাব লাগিব জলপান চাহ আৰু আকৌ দুপৰীয়া ভাত খুৱাব লাগিব আকৌ হেৰি আবেলি সময়ত চাহ খুৱাব লাগিব। সেইবিলাক কওঁতেচোন হাজাৰ টকাই পৰি যায়গৈ এতিয়া কি লাভ হ'ব।
আজিকালি হাজিৰা মানুহ বিচাৰিলে টানে পোৱা আৰু ছশ টকা সাতশ টকাত নহয় নাহেই।
নাহে এতিয়া সেইটো কাৰণে মই ভাবোঁ কি গেছটোয়ে আমাৰ কাৰণে লাভ।
হয় হয়।
গেছটোৱে লাভ আছে আমাৰ কাৰণে, এই খৰিত লাভ নাই আমাৰ কাৰণে।
আজিকালি মানুহৰ কম জুই নাই, চব মানুহ গেছতে চলি থাকে খৰি শে কৰি থাকিলে, পচি থাকিলেও মানে
এ, সেইটো কাৰনেতো বেমাৰত বেমাৰ আমাৰ যে বেমাৰ কিয় ইমান সেইটো কাৰণে আমি এতিয়া ইমান কাম কৰিব টান পাওঁ হয়। মই তিপুৱা উঠি খোজকাঢ়িব লাগে খোজ কাঢ়ি আকৌ অকমান এক্সাৰচাইজ কৰিব লাগে এ, মই যেনিবা খোজটো কাঢ়ো। সদায় যাওঁ কিন্তু সেয়া এক্সাৰচাইজ কৰিবহে টান পাওঁ। হু?
কেইটা বাজিত আহে আপুনি?
মই এ, চাৰে পাঁচটা হৈ যায় কেতিয়াবা, কেতিয়াবা পাঁচটাত যাওঁ। কেতিয়াবা ছটাত যাওঁ তেনেকে, তাতকৈ আৰু বেছি দেৰি হ'লে নাযাও কিয় ছোৱালী কলেজত যায় আকৌ মানুহজনো সেয়া আমাৰ হেৰিত পঢ়াব যায় স্কুলত পঢ়াব যায়। এতিয়া দেৰি হৈ যায় না সেইটো কাৰণে আমি
অ' মই এইখিনি সময়ত মই উঠ উঠিব কাৰণে বহুত টান পাওঁ, কোনোবাই দিনা ছটা বাজি যায়। সাতটা বাজি যায়, মই উঠা বহুত অশান্তি লাগে।
অ' ৰাতি চাগে তুমি দেৰিকে শুৱা সেইটো কাৰণে।
উম, ক, দেৰিকে শুও মানে দশটা এঘাৰটা মান বাজিতে শুও। কিন্তু ৰাতিপুৱা উঠিবৰ কাৰণে বহুত এলাহ লাগে।
অ' যদি দশটা এঘাৰটাত শুৱা তুমি এতিয়া তোমাৰ তোন বা সেইপিনে ৰাতিপুৱা দেৰি হৈ যাব, ৰাতিপুৱা সোনকালে উঠিবাচোন। তেতিয়া গাবিলাক ভাল লাগিব, ৰাতিপুৱা বতাহ বহুত উ, হেৰি ভাল বতাহটো মানে।
এইখিনি সময়ত উঠিবই নোৱাৰো, ইমান চেষ্টা কৰোঁ উঠিম বুলি উঠি উঠিব নোৱাৰোৱে আকৌ কি কৰিম। আপুনি যদি এটা কাম কৰিব আপুনি এটা কাম কৰিবচোন আপুনি যদি সোনকালে উঠ ঠে তেনেহ'লে আপুনি যেতিয়া মৰ্ণিঙত ফুৰিব যাবা তেতিয়া মোক এবাৰ কল কৰি দিবাচোন।
অ' হ'ব দিয়া নহ'লে অ' অ', অ' ফোন মাৰি দিম এটা আকৌ চাইলেণ্ট কৰি নথ'বা আকৌ।
অ' নাই নথওঁ নথওঁ।
অ' চাইলেণ্ট কৰি থলে আকৌ তেতিয়া আকৌ নোৱাৰিম নহ।
অ' হ'ব দিয়ক। নহ'লে হে, আকৌ হেৰি কৰোঁ, মই এতিয়া কাম কৰোঁগৈ যায়।